হেল্ল'।
ঐ ৰোৱাল?
অঁ'
ক' ক' কিয় ফোন কৰিবা দিছিল?
ফন কৰিব দিয়ে মানে তই তোক জানাই।
কিবা কথা সধবি নেকি মোক?
তোক তো মই কথাই সোধো।
ৰা তন্ত য অষ্ট্ৰেলিয়া যাত ট্ৰিপটো কি হ'ল?
অষ্ট্ৰেলিয়া?
অ'
তেনে
কি?
এতিয়া?
তহঁতি যে যাম বুলি কৈছিলে অষ্ট্ৰেলিয়া।
হয় নেকি মইয়ে গম নাপওঁ সাপোন দেখিছিলি নেকি তই?
তই নিজে গম নাপা।
না।
পচলছোন এটা এ পচটা চাগে।
অ', বে মই পাহৰিছোঁ চাগে।
নাজানে কি?
আৰু এই গৰমত এফালেতো আৰু গৰম।
তাতো গৰম নেকি?
অ', বহুত গৰম। তহঁতৰ হেইফালে কেনে গৰম আজৰা ফালে?
আমাৰ ইফালে এতিয়া বৰষুণ দিছি ৰ অলপ।
কি ক আমাৰ ইফালে দিয়ে আছে তেতিয়াৰ পৰা।
আমাৰ ইফালে এতিয়া এৰিছে অলপ।
হয় নেকি?
উম'।
আচ্ছা আচ্ছা। অ', কেনে বৰষুণ জ ন পাৰে মানে লাহে না জোৰে?
লাহে লাহে। লাহে লাহে দি আছে, জোৰে দিয়া নাই।
অ', লাইন গেছিল বুলেচোন তহতৰ এইফালে।
কে?
লাইন গেছিল বুলেচোন তহতৰ এইফালে।
অ', লাইন গেছিল আহিল।
আহিল নেকি?
আ, আহিলে ইয়াত।
অ', ত মোবাইল চাৰ্জ চাৰ্জ দি থৈছা নে নাই?
চাৰ্জো নাই ৰ, এইবাৰ চাৰ্জ দিব লাগিব।
অ', কিমান পাৰ্চেণ্ট আছে?
কি কলি?
কিমান পাৰ্চেণ্ট আছে বোলো চাৰ্জ?
চাৰ্জ মোৰ ফৰ্টি ছিক্স আছে।
আচ্ছা আচ্ছা, ঠিকে আছে ইমানলৈকি দিয়া তই নাই।
হা ইনভিটাৰ নাই তে, মাহিৰিতি ভাৰা ঘৰতে থাকে আমাৰ।
অ', অ'।
ইনভিটাৰ নাই ৰ এইবাৰ লাইন আহিলিয়ে চাৰ্জত দি থব মোবাইলটো নহলেবা ৰাতি মোবাইল চলাবই নাপাম ন সেই
দি থবি পেলাই এনেকে।
সেইটো এইবাৰ লাইন আহিলে মানে চাৰ্জত দি থব লাগিব।
অ, অ, ৰবা কি মই তোক যে কিবা সুধিম বুলিয়ে কৈছিলো যে? মোৰ চাৰ্জটো বাদ দি নাই কিবা সুধো মই তোক? অ বোলো তোক জি আই একযুক্ত হস্তশিল্পৰ কথা সুধিম বুলিহে ভাবি আছিলো।
হয় নেকি?
অ মানে ভাৰতৰ হস্তশিল্প বিশ্বজুৰি জনপ্ৰিয় না। আৰু বিভিন্ন ৰাজ্যৰ শিল্পসকলে শতাব্দী পিছত শতাব্দী ধৰি মানে নিজৰ যিটো পৰম্পৰা আৰু দক্ষতা এই বস্তুটো সৃষ্টি কৰি আহিছে ন আৰু এই তোৰ বিশেষ হ হস্তশিল্পসমূহক মানে সুৰক্ষা আৰু আন্তৰাষ্ট্ৰীয় পৰিচয় দিবলৈ মানে যিটো জী আই টেগ এইবোৰ ব্যৱস্থা কৰা দি হৈ গৈছে আৰু। আৰু মানে জী আই টেকে অকল সামগ্ৰীৰ নামে সুৰক্ষিত নকৰে না, ই তৰ অন আচলতে ইতিহাস, সংস্কৃতি এইবোৰ বস্তুকতো সুৰক্ষা দিয়ে। ইয়াৰ ফলত নকল সামগ্ৰীৰ পৰা মূল শিল্পসকলে সুৰক্ষা পায় আৰু বিশ্ব বজাৰত তেওঁলোকৰ পৰিচয়টো বৃদ্ধি পায় আৰু।
উম।
এনেই তই জি আই টেক মানে কি হয় কচোন?
জি আই টেক মানে জি আই বা জিঅগ্ৰাফিকেল যিটো ইণ্ডিকেশ্যন সেইটো হৈছে মানে এনেকুৱা এটা আইনি স্বীকৃতি যি মানে ধৰ কোনো সামগ্ৰীক মানে ইয়াৰ যিটো নিৰ্দিষ্ট ভৌগোলিক অঞ্চলক সৈতে মানে সংযুক্ত কৰে আৰু। আৰু যদি কোনো মানে সামগ্ৰীৰ গুণগত মানক বা খ্যাতি বা বিশেষ বৈশিষ্ট্য মানে কোনো বিশেষ অঞ্চলৰ সৈতে জড়িত থাকে। তেন্তে মানে সেই সামগ্ৰীয়ে মানে, জি, আই, টেক, লাভ নকৰিব আৰু মানে
অ, অ, আচ্ছা। এনে তোৰ, জি, আই, টেগৰ, মূল উদ্দেশ্যটো কি?
কি কৈছা?
জি, আই, টেকৰ, মূল উদ্দেশ্য কি?
হয়টো, অলপ জোৰে কবি হা, আমাৰ ইফালে মানে বৰষুণ দিছে, একো শুনাই নাপায়। লাইনো, গেল ৰ, আৰু।
আকৌ গ'ল।
এনেই জি, আই, টেগৰ মানে মূল উদ্দেশ্যতো মানে সেই, আৰু ধৰ, যিবিলাক পৰম্পৰাগত শিল ল্প, আছে সেইটো সংৰক্ষণ কৰা। তাৰপিছত শিল্পীৰ সত্ব, তোমাৰ সুৰক্ষিত ৰখা বা, যি কল সামগ্ৰী আছে সেইবিলাক ৰোধ কৰা, বা বিশ্ব বজাৰত মানে পৰিচয়টো বৃদ্ধি কৰা। আৰু স্থানীয় অৰ্থনীতি তোমাৰ শক্তিশালী কৰা আৰু।
অ, এনে হস্তশিল্প বস্তুটো কি হয়?
হস্ত শিল্প, মানে ধৰ মানুহে হাত বা যিবিলাক মানে সাধাৰণ সঁজুলি আছে, সেইবিলাকৰ সহায়ত মানে দক্ষতাৰে মানে দক্ষতাৰে মানে তৈয়াৰ কৰা যিবিলাক সামগ্ৰী, সেইবিলাককে মানে হস্তশিল্প বুলি কয়। আৰু ইয়াত মানে কাপোৰ হওঁক বা বেতৰ সামগ্ৰীয়ে হওঁক মাটিৰ শিল্পই হওঁক, কাঠৰ খুটা বিলাক হওঁক তাত ধাতুৰ শিল্প, অলংকাৰ আৰু এইবিলাক মানে অন্তৰ্ভুক্ত হৈ থাকে, আৰু।
অ, এনে ভাৰতৰ হস্তশিল্পটো কিমান পুৰণা?
ভাৰতৰ হস্তশিল্প মানে চা, মানে ভাৰতৰ হস্তশিল্প মানে এতিয়া অসম মানে যেতিয়া হিন্দু সভ্যতা ষ্টাৰ্ট হৈ, হিন্দু সভ্যতা, সময়ৰ পৰা মানে আৰম্ভ হৈছে আৰু আৰু হাজাৰ-হাজাৰ বছৰ ধৰি মানে ভাৰতীয় যিবিলাক শিল্পী আছে, শিল্পীসকলে মানে বিশ্ববিখ্যাত যিবিলাক শি সৃষ্টি কৰি আহিছে আৰু।
আচ্ছা। এনে মানে জি, আই, টেগ, কেনেকে লাভ কৰা যায়।
জি, আই, টেগ, কেনেকে লাভ কৰে যে মানে, উৎপাদন বা যিটো সংগঠন আছে সেই সংগঠন সে, মানে আবেদন কৰে।
আবেদন কৰে, আৰু ধৰ সামগ্ৰীৰ যিটো ইতিহাস হ'ওক, বিশেষত্ব হ'ওক, তাৰপিছত উৎপাদন পদ্ধতি। আৰু যিটো ভৌগোলিক সম্পৰ্ক হয়, সেইবিলাকৰ মানে প্ৰমাণ পত্ৰ, প্ৰমাণ মানে দাখিল কৰাৰ পিছতে চৰকাৰৰ এইবিলাক, কৰ্তৃপক্ষ আচনি বিলাক মানে সেইবিলাক মানে বস্তু পৰীক্ষা কৰে, পৰীক্ষা কৰি পৰীক্ষা কৰি কিনে, জীয়াই থাকি প্ৰদান কৰে আৰু এই
অ, এনে কেইটামান অসমৰ জি, আই, টেগ, থকা হস্তশিল্পৰ নাম কোৱাচোন?
অসমৰ সেই, মুগা ৰেচম, তাৰপিছত এৰী ৰেচম, অসমীয়া গামোচা হ'ওক জাপ পি, হ'ক, বাহ বেতৰ পৰম্পৰাগত শিল্প, এইবিলাক মানে অসমৰ পৰিচয় বহন কৰে আৰু আৰু মুগাৰ আন টো, মানে বিশ্ববিখ্যাত আৰু মানে।
অ, এনে তই, আন ৰাজ্য
আনৰাইজৰ উদাহৰণ মানে, সেইদম আৰু কাশ্মীৰৰ যিটো অ, পশ্মিনা খাল আছে, সেইটোত বিশ-বিশ্ববিখ্যাত হয়। ইয়াৰ যিটো কোমলতা বা সূক্ষ্মতা আৰু উষ্ণ তাৰ বাবে মানে ইয়াৰ মানে বিশেষ এটা সুনাম আছে আৰু মানে।
এয়া, এনেইতো দক্ষিণ ভাৰতৰ কোন বিখ্যাত জী আই অল্প শিল্প?
আঁ, এইটো সেই যিটো তামিলনাডুৰ মানে কাঞ্চিপুৰম চিল্ক শাৰী সেইটো, আহ এই আমাৰ সূক্ষ্মতটো বয়ন কৰে, ইয়াৰ সূক্ষ্ম বয়ন হয়। আৰু চহৰত। উজ্জ্বল ৰং আছে আৰু দীঘলীয়া স্থায়িত্ব তাৰ সলনি এই বিশ্বজুৰি জনপ্ৰিয় আৰু মানে
তাহলে বিহাৰৰ বিখ্যাতটো কছোন, জি আই হস্ত শিল্প।
বিহাৰৰ এইটো এ মধুবনী পেইন্টিং যে সেইটো মানে বিখ্যাত মানে আৰ। আৰু ইয়াৰ মানে যিটো, প্ৰাকৃতিক ইয়াত মানে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি মানে যিবিলাক পৌৰাণিক কাহিনী হওঁক ফুল হওঁক, গছ হওঁক, জীৱ জন্তু এবিলাকৰ মানে চিত্ৰটো অংকন কৰা হয় আৰু।
অ'ও আৰু কৰ্ণাটকৰ বিখ্যাত জী আই হস্ত শিল্পটো?
কৰ্ণাটকৰ ইটো যিটো স্বৰ্ণ পটনা কাঠৰ খেলনা সেইটো। মানে এই খেলনা বিলাক মানে প্ৰাকৃতিক ৰঙেৰে তৈয়াৰ কৰা হয় আৰু, আৰু মানে এ শিশুৰ লগত মানে অলপ ৰিলেটেড আৰু মানে শিশু বান্ধবদব্য।
অ' আৰু ৰাজস্থানৰ জী আই হস্তশিল্পৰ কথা কোৱাচোন অলপ।
ৰাজস্থানৰ এইটো ব্লু, ব্লু পটাৰী। মানে ইয়াৰ যিটো নীলা ৰং বা নীলা ৰং টো মানে বিশেষ ডিজাইনৰ মানে হাতৰে মানে, কৰা শিল্প কৰ্মৰ বাবে বিখ্যাত আৰু মানে।
আঁ। অসমত বাঁহ- বেতৰ শিল্পটো ইমান গুৰুত্বপূৰ্ণ কিয়?
গুৰুত্বপূৰ্ণ কাৰণ চা, অসম বাঁহ আৰু বেতেৰে মানে ধৰক ঝাৰু হওঁক। আছ বাব হওঁক, সজোৱা সামগ্ৰী তাৰছত অঁ তাৰছত সংগীতৰ বাদ্যযন্ত্ৰ আৰু এইবিলাক আমি যিবিলাক দৈনন্দিন ব্যৱহাৰ সেইবিলাক মানে, সামগ্ৰী ব্যৱহাৰ কৰি সেইবিলাক মানে বহুতো তৈয়াৰ কৰিব পাৰি আৰু। ত আৰু ই মানে অসমৰ যিটো গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি মানে এটা গুৰুত্বপূৰ্ণ অংশ হয়।
অ' এনেই জি আই টেগে অৰ্থনীতিক কেনকে সহায় কৰে?
জি আই টেগৰ ফলত মানে ধৰ, যিটো মানে সামগ্ৰীৰ যে সেই সামগ্ৰীটোৰ মূল্যতটো বৃদ্ধি পায় অলপ। বা ধৰক নীটো বাঢ়ে। তাপিছত শিল্পীৰ অলপ ইনকামতটো বেছি হয়। নতুন নতুন কৰ্ম সং স্থাপন সৃষ্টি হয় আৰু পৰ্যতনটো মানে অলপ উন্নত হয় আৰু। উ
আচ্ছা। এনেই জি আই ত্যেগযুক্ত হস্তশিল্প, যিবোৰ সেইবোৰ মানে পৰ্যটনত কেনকে সহায় কৰে?
চা, যিবিলাক মানে দেশী বিদেশী পৰ্যটক আছে সেইবিলাকে তাতে স্থানীয় শিল্পী আৰু হস্তশিল্প কিনবলে আহে। ইয়াৰ ফলত মানে, যিবিলাক স্থানীয় বজাৰ আছে বা হস্তশিল্প মেলাই হওঁক, আৰু সাংস্কৃতিক পৰ্যটন, এইবিলাক অ' সাংস্কৃতিক পৰ্যটনৰ মানে এইবিলাক বিকাশ লাভ কৰে আৰু মানে।
আচ্ছা। এনেই যিবোৰ জি আই টোগযুক্ত হস্তশিল্প এইবোৰৰ মানে কি কি সমস্যাৰ সন্মুখীন হয়?
কি কৈছা? যিবোৰ জি আই তেগযুক্ত হস্তশিল্প, অঁ।
সেইবোৰে মানে কি কি সমস্যাৰ সন্মুখীন হয়?
অ' সেইটোৱে চাবি তাত যি কিছুমান নকল সামগ্ৰী আছে, বা আধুনিক যন্ত্ৰৰ প্ৰতিযোগিতা ত'ত কেঁচা মালৰ মূল্য বৃদ্ধি নতুন প্ৰজন্মৰ আগ্ৰহ, আগ্ৰহটো মানে - কমি যোৱা তাৰ পাছত অনলাইন বজাৰৰ মানে অভাৱ আৰু- বণনৰ সীমাবদ্ধতা এইবিলাক মানে আৰু।
অঁ আৰু চৰকাৰে কি কি সহায় কৰে?
চৰকাৰে ধৰ জি আই টাগ প্ৰদান কৰা হওক যিবিলাক শিল্পীয়ে বস্তুবিলাক বনায় সেইবিলাকক প্ৰশিক্ষণ দিবা লাগে। ঋণ দিয়া তাৰপিছত প্ৰদৰ্শনী কৰা তাৰপিছত অনলাইন বিপণাৰ তানীৰ সুবিধা, ভোকেল ফৰ লোকেল। এইবিলাকৰ দৰে মানে উদ্যোগ এইবিলাক- ত' জৰিতে মানে হয় আগবঢ়াই আৰু মানে।
অহ-অহ' আৰু সাধাৰণ নাগৰিকে কি কৰিব পাৰে?
আমি মানে সেই সাধাৰণ যে যিবিলাক জি আই থকা সামগ্ৰী আছে সেইবিলাক কিনবা লাগিব। স্থানীয় শিল্পীটোক সমৰ্থন কৰিব লাগিব। নকল সামগ্ৰী বিলাক এৰাই চলিব লাগিব আৰু সামাজিক মাধ্যমত মানে এই শিল্পটো প্ৰচাৰ কৰিব লাগিব আৰু।
আচ্ছা' ভৱিষ্যতে মানে জি আই একজুট হস্তশিল্পৰ সম্ভাৱনাটো কেনেকুৱা?
চোৱা ই কমাৰ্চ হওক, ডিজিটেল মাৰ্কেটিং হওক, গ্ল'বেল এক্সিবশন হওক- টুৰিজিম হওক, ইণ্টাৰনেশ্যনেল ব্ৰেণ্ডিং হওক- এইবিলাকৰ জৰি়য়তে মানে বজাৰৰ মানে আৰু অধিক বিস্তাৰ লাভ কৰিব আৰু মানে।
অসমৰ এই ক্ষেত্ৰত আৰু কি সম্ভাৱনা আছে?
অসমৰ ধৰ মুগা, এৰি, পাত, বা বেত- ঘন্টা ধাতুৰ সামগ্ৰী, কাঠৰ শিল্প- পৰম্পৰাগত তাঁতশিল্প- আৰু যিবিলাক মানে হস্ত নিৰ্মিত সামগ্ৰী আছে এইবিলাকে বিশ্ব বজাৰ মানে অধিক চাহিদা সৃষ্টি কৰিছে আৰু। চা' চাহিদা সৃষ্টি কৰা মানে অলপ সম্ভৱ বেছি সম্ভাৱনা আছে আৰু মানে।
অঁ। মোক আৰু অলপ লাগে।
সেই মানে তাৰ জি আই টে এটা মানে বা লেভেলে নহয় আৰু মানে।
অঁ।